আহ শুনিছো শুনিছো কি কৰি আছা?
মই এনেই আছো ৰব আপুনি কি কৰি আছে?
মই ভাত বনাই আছো।
অঁ তাকেই। বাকী আজিৰ দিনটো বহুত গৰম আছিল ন?
অ' আজি গৰম আৰু বহুত গৰম গৰম পাইছানে মোৰ তাতে মানে মাইগ্ৰেইনৰ প্ৰব্লেম আছে। আৰু মানে তোমাৰ সেইকাৰণে অ সেইকাৰণে মোক বহুত অসুবিধা কৰিছে।
গৰমতো উম। মাইগ্ৰেইনৰ প্ৰব্লেম বেছিকে হয় মাথাাৰ বিষ। উম।
সেইয়াই ন। মানে একদম গাতো বেয়া কৰি পেলাইছে, তোমাৰ আজি মোৰ বহুত বছৰ হ'লে মাইক্ৰেৰ প্ৰব্লেম থকা। ক
হয় হয়।
সেইয় আৰু মানে কেতিয়াবা কেতিয়াবা বহুত অসুবিধা কৰে কেতিয়াবা। কোনোবা দিনা ভাল হৈ থাকে। আজি গৰমতটো বেছি পৰিলে যে সেইকাৰণে চাগে অলপ বেছি অসুবিধা কৰিলে।
হয় হয় মই শুনিছ মানে মাইগ্ৰেইনৰ প্ৰব্লেম হলে মানে নাকেদি, কানদি‌ বোলে তেজ ওলাই, তাৰপিছত মাতাৰো বিষ হয় বোলে।
ক' কণৰ টেষ্ট টইমান মোৰ ক্ষেত্ৰত নাই, বেলেগৰ ক্ষেত্ৰত হয় যদি মই ইমান নেজানো মানে। কি কিন্তু তোমাৰ মানে মাইগ্ৰেনৰ প্ৰব্লেম হলে তোমাৰ মাথা বিষাই নহয় বহুতকৈ। কিছুমানৰ মানে তোমাৰ মাইগ্ৰেইন টো কেনেকে মাথা বিষ এনে চব মাথা বিষে মাইগ্ৰেইনৰ প্ৰব্লেম নহয় দেই, তোমাৰ মানে মাইগ্ৰেইনৰ প্ৰব্লেম তটো বেলে, বেলেগ মাথা বিষৰ প্ৰব্লেম বেলেক, মাইগ্ৰেইনৰ প্ৰব্লেমত তোমাৰ এটা চাইদ বিষাব।
এটা চাইড, এটা চাইড মানে পুৰা বিষাব ন?
য কোনো মানে মাথাৰ যিকোনো এটা অংশ মানে বহুত বিষাব জোৰ বহুত মানে বেয়াকে বিষায়, আৰু মানে বহু মাইগ্ৰেনৰ প্ৰব্লেমত কেতিয়াবা কি হয় তোমাৰ মাথা বিষাব মাথা বিষোৱাৰ লগতে অলপ বমি ভাব হ'ব, কেতিয়াবা বমিও হৈ যাব।
হয়-হয় তাকে মানে মোৰ লগৰ এটা আছে মাইগ্ৰেেইনৰ প্ৰব্লেম থকা তাত আকৌ মানে মই মাজে-মাজে দেখা পাও মানে মাইগ্ৰেণৰ প্ৰব্লেম যেতিয়া বমি কৰি দিয়ে তাৰ কাণে দি- কাণে দি তেজ ওলাই তাৰ।
অ' তাৰ মানে অলপ অসুবিধাটো বেছিয়ে চাগে সেইকাৰণে তেনেকুৱা হয়। উম' মানে আৰু কি জানা, তুমি সেইটো হয় আৰু কে কেতিয়াবা তোমাৰ মাইগ্ৰেনৰ এতেকটো অহা আগতে অলপ সময় মানে তোমাৰ গধুৰ গধুৰ- গধুৰ- গধুৰ লাগিল চাগে মূৰতো গধুৰ, গধুৰ লাগিব গাটো অলপ বেয়া কৰি আহিব। তেতিয়াও গম পাব যে এইটো মাইগ্ৰেইন এতিয়া আহিব আৰু কেতিয়াবা কি হয় কিছুমানৰ মানে তিনি ঘণ্টাৰ পৰা মানে চাৰি ঘণ্টাত। তিনি ঘন্টাৰ পৰা কেতিয়াবা বাসত্তৰ ঘণ্টালেও থাকে।
বা কেতিয়াবা তোমাৰ কিছুমানৰ আৰু মাইকেটটো কি কিছুমানৰ বোলে আমাৰ আহতে এবাৰ দুবাৰ হ'ব কিছুমানৰ বছৰত হ'ব কেতি কেতিয়াবা কিছুমান মানুহে বেছি হ'লে দেইলী হয় মানে সদায় হ'ব। সি যাৰ হয় সি বুজি পায় ন' এনেই ইমান আমি শুনিলে ইমান ডাঙৰ নিচিনা নিচিনা নালাগে কিন্তু তোমাৰ যেতিয়া ইমান বেয়াকৈ মা
দেখিছো, দেখিছো মানে মানে একদম মাথা কাম নকৰা হৈ যায় মানে।
কাম নকৰা হৈ যায় অ'। এইটো মানে তোমাৰ কি জানা। হয়, এইটো তোমাৰ মানে কেতিয়াবা কি হয়, মাইকী মাইগ্ৰেনটো মানে মতা মানুহতকৈ মাইকী কি মানুহৰ ক্ষেত্ৰত বেছি।
হয়-হয় মই শুনিছো মানে, এইটো মানে মানে ষ্ট্ৰেছ ল'লে বেছি
অ' ষ্ট্ৰেচ ল'লে অ'-অ' যিবিলাক মানুহে মানে বে বেছি চিন্তা কৰে বা যিবিলাক মানুহ কম সম অলপ কিবা এটা কৰে যে বেছি মানে মানে দুখ লাগে ইমচ হৈ যায় ন অলপতে সেইবিলাক মানুহৰ হয় অ' আৰু তোমাৰ কি হয় মানে, তোমাৰ টোপনিটো যদি তুমি ভালকে নামাৰা।
হয়।
তাৰপা তোমাৰ বোলে বাহিৰৰ খাদ্য খা খালে।
তাকে তাকে মাইগ্ৰেন যাৰ মানে প্ৰব্লেম থাকে মই ভাবো যে টোপনিটো টাইমত মাৰিব লাগে আৰু মানে আন- আন আননেচেচাৰী মানে এনে চিন্তা লৈ লাভ নাই মানে কি কিবা কিবি থাকে ন' আননেচেচৰী কথা বহুত চিন্তা কৰি থাকে।
মানে সেই যিবিলাক মানুহৰ অকমান মানে ইমচনেলটো বেছি হৈ থাকে সেইবিলাক মানে মানুহে মানে একো কাম নথকা কথা থাকে ন বিনা কাৰণত যি-টি মানে বেছি চিন্তা কৰি থাকে। তেনেকুৱা মানুহৰ সেইটো ক্ষেত্ৰত বেছি বেছি হয় অ' আৰু টোপনিতো ক্ষেত্ৰত হয়।
আৰু মানে কি হয় জানা, এতিয়া মোৰে মোৰ মোৰ ক্ষেত্ৰতে গম পাইছানে মই যদি অলপ মানে বেছি মানে ডাঙৰ শব্দ শুনো কিবা বেছি কিবা লাইটৰ মানে পোহৰ পাও, তেতিয়া মোৰ মানে বহুত অসুবিধা কৰে। তাৰপিছত তোমাৰ যদি কেতিয়াবা এনেকে চাবা তুমি কিবা মানে কোনটো মান অকস্মাত কিবা এটা হৈ যাব। দেখিলো লাইটৰ পোহৰ এ বেছিকে দেখিলো, মোৰ মানে মাথাত লাগি
হয়-হয় মানে মোৰ লগৰটোতো আপোনাৰ কেনে হয় মানে মাইগ্ৰেণ ৰ প্ৰব্লেম যেতিয়া উঠে মানে মাথা মাথা মোৰ পূৰা ঘূৰাই ন তাৰপিছত বমি কৰি দিয়ে। তাৰ পিছত মানে তাৰ মানে পুৰা খং কাৰো ওৰত কাৰো লগত কথা পাতিব মন নাযায়। মানে শুইয়ে থাকিব মন যায়।
অ মানে কি জানা তোমাৰ তোমাৰ তেনেকে। তেতিয়া কেনেকুৱা হয়। মানে কাৰো কথা শুনিলে মানে খং উঠে। উঠে তুমি যদি কিবা এটা মোক কৈছা খং উঠিব। কিবা এটা সৰু শব্দ এটা শুনিলেও খং উঠিব কিয়। এইটো শব্দ হৈ আছে। তাৰ পিছত তোমাৰ আকৌ এনেকুৱা লাগে মানে। তেতিয়া তোমাৰ ভালো লাগে তুমি যদি অকল দৰ্জা চৰ্জা খিৰিকী বন্ধ কৰি। অকলশৰে যদি অলপ সময় থাকি দিয়া তেতিয়া তোমাৰ অলপ আৰাম লাগি আহে মানে। অ আৰাম লাগে।
মানে মই যি বুজি পালো মাইগ্ৰেনৰ প্ৰব্লেম। হ'লে মানে নিজে এটা ৰুমত মানে বন্দী হৈ থাকিব লাগে মানে। কাৰো লগত কথা বতৰা নাই।
অ সেইটো হ'ব লাগে, আৰু তুমি সেই নিজে অলপ মানে ভাবিব লাগিব চিন্তাটো কমাব লাগিব। টোপনিতটো সময়ত মাৰিব লাগিব।
হয়।
এ যিটো উশাহৰ খাহ অলপ সময় লৈ মানে ছয় ছেকেণ্ড মান লৈ পেলাই এনেকে আছে ছেকেণ্ড মান ৰৈ নাকে ল'ব লাগিব। আঠ ছেকেণ্ড মান ৰৈ পেলাই মুখে উলিয়াই দিব লাগে। তেনেকে কৰিলেও বহুত খিনি আৰাম পায় আৰু তোমাৰ মানে কি? মানে কাণ আৰু তোমাৰ কান্ধ কান্ধ মানে চল্ডাৰ কথা কৈছো দেই। সেই বস্তুতটো যদি কাণখনে গৈ পেলাই তোমাক। কান্ধত লগাই দিয়া এইফালে এবাৰ লগালা সিফালে এবাৰ লগালা তেতিয়া। এতিয়াও ভাল পায় নহ'লে তোমাৰ চকুৰ চকুৰ চকু আমাৰ মানে মাথাৰ লগত এটা। সংযোগ হৈ থাকে ন চকু আৰু মাথাৰ মানে সেইকাৰণে তোমাৰ চকুৰ পৰা তুমি মা। চকু বিলাক মানে কি ইফালে বা চাবা চকু। কৈ সিফালে বা চাব চ চাব পাৰা ওপৰলৈ চাব পাৰা তললৈ চাব পাৰা।
কিছুমানে মাইগ্ৰেইন প্ৰব্লেম হ'লে চকু দি পানী ওলাই নেকি?
হয় চাগে চবৰে লক্ষণ বিলাক।
অ চবৰে বেলেগ বেলেগৰ মানে কিছুমানৰ কণেদি ওলাই। তাৰ পিছত কিছুমান মানুহৰ নাকেদি ওলাই।
উম।
কিছুমানৰ চকু দি ওলাই। মই চকু দি ওলাও দেখা পাইছো। মান চকু পানী পুৰা ওলাই মানে।
অ মানে সেইটয়ে চকু আৰু মাথাৰটো এৰিয়াত। থাকে ন মানে কানেকচন থাকা নিচিনা থাকে। অ চকুৰ কিবা এটা প্ৰব্লেম হলে মাথালে যায় মা থাৰ কিবা এটা আহিলে চকুলৈ আহি যায় মানে। সেইকাৰণে মানে মাইকে তুমি চকু চকুৰ মানে এক্সাৰচাইজটো কৰিব পাৰা ব্যয়ামটো মানে কুকুৰটো মানে ঘূৰাই থাকিবো পাৰা মানে ঘূৰণীয়াকৈ। ইখন সিফালে চাব পাৰা। ওপৰত আৰু মানে কি জানা তুমি এনে তোমাৰ মূৰতটো বিশেষকে তুমি যদি এফালে ৰাইট চাইড, লেফট চাইড মানে ফোৱে বাওঁৱে ঘূৰাব পাৰ, ওপৰলে-তললে চাব পাৰা তেতিয়াও ভাল হয়।
হয় হয়। মানে মই এটয়াই ভাবো যে মাইগ্ৰেনৰ প্ৰব্লেমৰ পৰা যদি মানে বাচিব আছে যে ত' ষ্ট্ৰেছ কমাব লাগিব, টেনচন কমাব লাগিব, তাৰপিছত টোপনিটো টাইমত মাৰিব লাগিব খোৱাটো। সেইটোৱে মানে মোৰ মতে আৰু। মানে তেতিয়া তেতিয়া বেছি নু উঠিব পাৰে মানে প্ৰব্লেমতটো।
অ' সেইটো আৰু মানে কি জানা তোমাৰ মানে
মানে আপুনি-আপুনি ক'ব পাৰিব নে মাইগ্ৰেইনৰ প্ৰব্লেমটো চবৰে না না। থাকে ন ঝাৰ যাৰ হয় মানে কি কিহৰ- কিহৰ কাৰণে হয় মানে।
মানে যিবিলাক মানুহে অলপ মানে ৰিলেক্স হৈ থাকে ন যিবিলাক মানুহে চিন্তাটো কমাই বোলে নাই ফ্ৰী মাইণ্ডত থাকে সেইবিলাক মানুহৰ প্ৰব্লেমটো কমি। কমি থাকে মানে, যিবিলাক মানুহ সেইটোৱে চিন্তা। অ' কিছুমান মানুহে অলাগতিয়াল চিন্তা কৰে ন যে অলাগত আ কিছুমান চিন্তাতে মানে বহুত মাথাাতো মানে বেয়া কৰি থাকে সেইবিলাক মানুহৰ বেছি হ'ব আৰু তোমাৰ কি মাই -মাইকী মানুহৰ ক্ষেত্ৰত বেছি হয় মাইকী মানুহ বিলাক এনেও অলপ ইমচন বেছি হয় নে নহয়। সেইটো কাৰণে হয় আৰু মাইগ্ৰেনটো তোমাৰ অকমান কথাতে বেছি চিন্তা কৰে সেইকাৰণে মাইকী মানুহৰ ক্ষেত্ৰত মানে উম পোন্ধৰ শতাংশ মাইকী মানুহৰ ক্ষেত্ৰত হয় আৰু ল'ৰা মানুহৰ ক্ষেত্ৰত দহ শতাংশৰহে ল'ৰা মানুহৰ মাই প্ৰব্লেম হয় তোমাৰ আৰু কি হয় জানা, এইটো মাইগ্ৰেইন টো কেতিয়াবা হৰমনৰ ক্ষেত্ৰতো হয় হৰমনৰ অলপ মানে প্ৰব্লেমৰ ক্ষেত্ৰতো হয়, সেই কাৰণে মানে মাইকী মানুহৰ যেতিয়া মানে আমাৰ মাহেকীয়া হয় ন। সেই মাহেকীয়া সময়ত মানে মাইকী মানুহৰ মাইগ্ৰেইন প্ৰব্লেমটো আহি যায়। বেছিভাগ মাইকী মানুহে মানে সেইটো এটা কাৰণ হয় মাইকী মানুহৰ ক্ষেত্ৰত হোৱা।
ল'ৰা মানুহৰ বেছি মই দেখা নাই।
কি জানা বেমাৰ মানে আজি তোমাৰ তাত এইটো প্ৰব্লেম আছে মোৰ মাইগ্ৰেন আছে হয় নে নহয়। বেমাৰ কাৰ তাত কি হ'ব তুমি ধৰিব নোৱাৰা নহয় বেলেগ থাকিব পাৰে সেইটোৱে কাৰণ আমাৰ চবৰ শৰীৰটোৰ বেলেগ বেলেগ নহয় জানো তোমাৰো শৰীৰটো এটা বেলেগ মোৰো শৰীৰটোৰ বেলেগ।
মোৰ যদি একদম প্ৰপাৰ হেলথ চেক আপ কৰাও মোৰো শৰীৰত কিবা নহয়
কিবা ওলাবই আজিৰ যুগত তোমাৰ বেমাৰ একেবাৰে বেমাৰ নথকা মানুহ তুমি ন
হয় মই হ চেকআপটো কৰা নাই বুলিহে গম নাপাও মানে।
অ' সেইটোৱে ফুল বডী চেক আপ বা কেতিয়াবা কিছুমানৰ অসুবিধাটো কম কৰে ন বেমাৰে বা কাৰবাৰ যদি তোমাৰ অলপ ইমিউন চিষ্টেমটো ভাল থাকে। বেমাৰে তৎক্ষণাত তোমাক বগৰাব নোৱাৰে মানে গম পালা।
হয়-হয় মোৰে বেম বেমাৰ বুলি ক'লে কাঁহটোয়ে আছে মানে মোৰ বাৰ মাহ।
অ'। সেইটো তোমাৰ সেইটো এটা প্ৰব্লেম কাহ কাহটো যদি তুমি বাৰ মাহ মাৰি থাকা ন সেইটো এটা প্ৰব্লেম দিয়াচোন।
সেই ভিতৰে-ভিতৰে কিবা আছে কিন্তু মই এইটো দেখালেহে গম পাম।
চাগে অ' কিবা এটা চাগে তোমাৰ ভিতৰত ঘটি আছে সেই কাৰণে তুমি গম পোৱা নাই। কাহটো তোমাৰ সেইকাৰণে হৈ আছে, এনেতো তোমাৰ কাহটো অনবৰতে থকাটোতো কথা নহয়। অ সেইবিলাক কথা মানে কি জানা এতিয়া উম এই মানুহৰ মানে বেমাৰ আজাৰ কোনো একো মানে ধৰিব নোৱাৰে আজি এইটো কাইলে সেইটো এটা তাৰ পিছত এটা হৈয়ে থকা হৈছে।
হয়। মানে এইটোয়ে মানে চবৰে ভিতৰত মানে বেমাৰ যিকোনো এটা সোমাইয়ে আছে, আপুনি হেল্থ ছেকআপ কৰিলেহে গমটো বেমাৰটো ওলাই।
এতিয়া মানে আমি কি কৰিব লাগিব জানা, মেইন ক কথা হ'ল আমি মানে নিজকে এঘন্টা সময় ব্যায়ামত দিব লাগিব। দুই নম্বৰ কথা হ'ল আমি টোপনিটো ভালকে মাৰিব লাগিব সাত আঠ ঘন্টা টোপনি মাৰিব লাগিব, তাৰপিছত তুমি খাদ্যটো ভাল কৰিব লাগিব।
হয়, হয়। আ-আপুনি ৰা-ৰাতি ই নটা মানত শুই কেনে ৰাতিপুৱা পাঁচটা মানত উঠক, তাৰ পিছত একঘন্টা ব্যায়াম কৰক এক দুঘন্টা। তেতিয়া মানে আপোনাৰ শৰীৰটোও মানে একদম ফ্ৰী হৈ যায় ন?
ফ্ৰি হৈ যাওঁ। ফ্ৰি হৈ যাব।
কামতো এনাৰ্জি আহে তেতিয়া বেমাৰো কম হয়। ঠিক আছে আজি ৰাখিছো হাঁ।
অ', হ'ব দিয়াত। হ'ব দিয়া। ৰাখা বাৰু, মই ভাতকেইটা হৈছে আও। মোৰ মানে ভাতকেইটা হ'ল আৰু দেই।
অ', ঠিক আছে খাই লক খাই লক ঠিক আছে অ', অ',